নমস্কাৰ।
অঁ কি কৰিছ।
এ ঘৰ চাৰি আলিটোত আহিছিলোঁ ওলাই এপাক।
অঁ অঁ এতিয়া ঘৰতে আছোঁ বোলো।
অঁ তেওঁ কি কৰি আছে।
এই ঘৰতে আছোঁ বোলো এই গৰু আনিব আহিছিলোঁ আহিলোঁ চাপৰিলে।
অঁ এতিয়া তই কি পঢ়ি আছ।
মই এতিয়া বি এ।
অঁ বি এ এতিয়া ক'ত লৈছা এডমিশন।
পাৰ কৰি আছোঁ।
অঁহ।
এতিয়া বাকীতো যা এডমিচনত। তিনি এ তিনি হাজাৰ আঠশ।
কি এ কৰ্চটো কিমান।
কৰ্চটো তোৰ চাৰি বছৰ ক'ৰ্চ।
উম এতিয়া কি কিমান হ'ল তোৰ লোৱা এডমিচন দিন?
এই মই এতিয়া এইবাৰ ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ মই।
অহ।
ভাল বাকী গৰু-চৰু, গৰু-চৰু কিমান আছে এতিয়া তোৰ।
গৰু বেছি এতিয়া বেছি নাই দুজনীমান আছে। বিকি বিকি দুজনী ওলাই আছে সিআৰু।
হয় নেকি? জাৰ্চি জাৰ্চি কিনা কথা আছিলে যে কিনিলি নে নাই?
জাৰ্চি পিছে এজনী আছে।
অহ।
বা আৰু দুজনী মান কিনিব লাগে। জানা নেকি ক'ত পাই?
না সেনেকে নাজানো বাৰু। মই এনেই সুধিলোঁ তোক বোলো। ত সিদিনাখন দেতাই কোৱা শুনিলোঁ ফোন কৰি পেলাই মোক
তই এনেকা সুধি সুধিবিচোন কৰ'বাত জনাবি কৰ'বাত পাৱ যদি।
উম, উম। জনাম, জনাম বাৰু। বাকী ঘৰৰ খবৰ খাটি ভালেই?
খবৰ খাতি ভালেই। তহঁতৰ?
অ ভালে ভালে। এতিয়া হেৰি গৈ আছন নাই? খেলিবলৈ গৈ আছন নাই।
খেলিব গৈ আছো। তই?
অঁ গৈ আছোঁ বাও। তই নেচনেল চাৰ্টিফিকেট পালি নহয় নহ?
চাৰ্টিফিকেট এ অ পালো বাৰু। তই?
ম পালো মোৰ এ এ এবাৰ খতি দুবাৰ হ'ব খেলিলে।
অহ।
উম।
উ।
বাকী এতিয়া হেৰি খেল, খেল কি হৈছে আৰু খেল?
হে?
খেল কি হৈছে অ?
খেল এতিয়া ভলীবল খেলি আছো।
আহ মই হে ফুটবলে কিনো আও।
অ হেৰি কিবা কৰি আছ নে এতিয়া?
এতিয়া নাই কৰা, সেই খেল আছে বোলো। এ খেলকে প্ৰেক্টিচ কৰি আছো, প্ৰেক্টিছ গ্ৰাউণ্ডলৈ আহিছিলো। মানে খেলপথাৰলৈ আহিছিলোঁ প্ৰেক্টিচৰ।
পিছে হেৰি তাই কালিৰ পা যাবি নেকি এপাক? দৈবলৈ দৈবলৈ ৰাতিপুৱা-ৰাতিপুৱা?
ৰাতিপুৱা যাব পাৰি। পাঁচ বাজি দুই এক মিনিট মানত যাব পাৰি।
অ।
সোনহঁতৰ ঘৰ সেইফালে ওলাই যাম।
আহ
সেনেকেটো যাব পাৰি বাৰু।
উম।
উম।
কিমান হেৰি টাৰ্গেট ললে ভাল হ'ব বাৰু?
এ প্ৰথমতে প্ৰথমতে তোৰ অলপ অলপ কৰিলেই হ'ল। তাৰপিছতে বেলেগ অলপ অলপ বাঢ়ি বাঢ়ি মাৰিলেই হ'ল। এই ৰানিং টো ইমান আমাৰ হেৰিও নহ আমি তইয়ো এতিয়া ভলীবল খেল। ময়ো এতিয়া ফুটবল খেলোঁ। এতিয়া আমাৰ ফুটবলতে ফুটবলতে মানে অলপ ভাল হয় ন? চাকৰি তাকৰি চাক তাকৰি ক্ষেত্ৰত।
অঁ।
সেইকাৰণে। পিছে চাকৰি তাকৰি এপ্লাই কৰিছ নে নাই?
এপ্লাই পিছে তেনেকে কৰা নাই।
নাই কৰা নেকি?
তই গৈছ নে নাই?
নাই, এইবাৰ কৰা নাই কৰা নাই।
উম।
তাকো তাকো এতিয়া এপ্লাই কৰা নাই বয়সো আছে নহয় এতিয়া খেলিবলৈ আছ লাগে।
উম।
অ' এতিয়া আকৌ এই নেশ্যনেল আকৌ আহি আছে ন নেশ্যনেলৰ কাৰণো অলপ মানে বা আগবাঢ়ি আছো মানে খেলবিলাকত।
নাই হেৰি আচাৰ চাচাৰ বোৰ এইফালে কোনবাই বিক্ৰী কৰে নেকি বাৰু?
হে?
আচাৰ চাচাৰ?
আচাৰ সেনেকে বিক্ৰী নকৰে বাৰু। আমাৰ সেইকিতে হা - হাতৰ ওচৰতে আছে দোকান হেৰি এখন দোকান এখন টো তাতে বিকি চিকি কৰে অলপ এই বিকি ইয়াত মূল্যটো ক'ম বুইছ। এই টাউনত চা টাউনৰ চাইডেহে টাউনৰ ফালেহে মানে। মূল্যটো বেছি হয় অলপ।
অ'।
ইফালে মূল্যটো কম হয় আমাৰ। এই গাঁৱলীয়া জেগা না আমাৰ। গাঁৱলীয়া জেগাত ক'ত নো পাবি। বজাৰ আমাৰ তিনিআলি।
উম।
তিনিআলি আমাৰ সেই ফিল্ডখনত বহে বজাৰ।
মই এজন বন্ধুৱে কৈছিলে, তোৰ দেওবাৰে, দেওবাৰে ওলাবচোন বজাৰ কৰিব যাম এজেগাত। তাত দাম কম সস্তা।
হয় নেকি? অ' আমাৰ সে - আমাৰ এইফালে আমাৰ এইফালে আ নাই কাম নাই কাম নাই মইতো ৰাতিপুৱাহে প্ৰেক্টিছ যাওঁ। মই তোৰ দিনত - দিনত তো মই এনেই থকা বুলি ক'ব পাৰি। গা গৰু অলপ থাক গৰু চৰাব গ'লে গৰু চৰাব যাওঁ। আহি পেলাই অলপ আকৌ প্ৰেক্টিছ যাওঁ কেতিয়াবা কেতিয়াবা। কেতিয়াবা নাযাওঁ।
দেওবাৰে তেনে ওলাম ন দুটা।
ওলাবি ওলাবি। পিছে তোৰ হেৰি কি আছে এতিয়া গাড়ী এ গাড়ী চাড়ী কিবা ললি নেকি?
গাড়ী তেনেকে স্কুটিখন আছে।
অ' অ'।
ছেকেণ্ড হেণ্ড লৈছো। তই?
মই আছে, চাইকেলে আছে আৰু ক'তনো গাড়ী কিনিব‌ পাৰিবি।
উম, গাড়ী এখন লাগে যদি কবি। আমাৰ লগৰ এজ জনৰ মানে ছেকেণ্ড হেণ্ড তেনেকে ডিলাৰ আছিলে গাড়ীৰ। মোৰ ভালতো লগৰজন মোৰ লগত।
উম উম, হয় নেকি?
এখন বিক্ৰী কৰা কথা আছে টকা দহ হাজাৰ মান ভাল গাড়ীয়ে।
অ', অ'।
ল যদি কবি?
অ' কম বাৰু তোক মই লও যদি। উম উম। বাকী তোৰখন, তোৰখন কিমান লৈছিল গাড়ী?
মোৰখন এঘাৰ হাজাৰ লৈছিলে।
দৰদাম কিবা কৰিছনে?
কৰিছিলে পোন্ধৰ চৈধ বাৰ তেৰ মান কমি, কমি এঘাৰত দিলেগে আৰু।
হয় নেকি?
উম।
অ'অ ময়ও সেই চাই আছো। পইচাও অলপ মানে অসুবিধা হৈ আছে যে সেইকাৰণে লোৱা নাই আৰু এতিয়া আহিছে বোলো।
অ।
তে কি খেলা এতিয়া, আজি কি খালি?
আজি ভাত।
ভাত খালি নেকি?
তই?
মই সেই সেনেকাই ভাত দালি-ভাজি। উম। হেৰি এই তহঁতৰ কৰ্চ মানে তোৰ শিকোৱা মাষ্টৰজন ক? তৰুডত
উ। এজন তোৰ লাগ লখিমপুৰৰ।
উ অ
হেল্ল'
অঁ
উম ক
অ অ সেইয়ে মই সেইকাৰণেটো সুধিছো, অ আমাজনতো আমাৰ গাঁৱৰে আমাৰ গাঁৱৰ ফালৰে
তই লবি নে কি বা এডমিচন?
নাই নাই ভলীবল এই ভলীবল নেখেলো এতিয়া গৈ মই ফুটবল খেলিয়ে আছোঁ যে
উম সেই কেইটা বা কেইটা লইকে‌ খেল?
মইতো খেলো হেৰি তাৰপা ৰাতিপুৱা পাঁচ বাজিৰ পৰা সাত সাত বাজিত খতম হৈ যায় আমাৰ
অ কোনে অ কোনে কোনে খেল?
থাকে বহুত পোৱালি থাকে আমাৰ গাঁৱৰ পোৱালিবিলাকো আহে। বাহ অলপমান আমাৰ তিনিআলি চাইডৰ পোৱালিও আহে তিনিআলিৰ ফালৰ পৰাও তাৰপিছত আকো আমাৰ এই ওচৰৰ গাঁৱৰক এখনৰ পোৱালিও আহে। এনেকোৱা আহে আৰু
অ
উম পিছে তহঁতৰ পোৱালি ক ক পৰা আহে?
আমাৰ তেনেকে ঘৰৰ চৰৰ এনেকে কৰবা অলপ দূৰ দূৰৰ পৰাও আহে,
অ হয় নেকি?
আহ
উ পিছে এনে ভলীবলত পোৱালি কিমান কেইটাক লয় এটা টিমত?
এটা টিমত ছটাকে থাকে তাত
ছ টাকে থাকে নেকি?
উম দুই চাইডে দুটা মিলাই বাৰটা হয়।
অঁ ন ম এনেই তোৰ মানে ভলীবলৰ যোনখন খেলা খেলা খেলপথাৰ, খনৰ কিমান দৈৰ্ঘ্যসীমা?
এইখনৰ এ এ এটা চাইডে ন চ হেৰি,
ন মিটা আক ন,
উম আ
অ এনে সুধিছো বোলো মই আক, এনেকা আনিব লগা আৰু নাই আৰু কিনো মইনো মইনো নেখেলোৱে এনেই বোলো সুধিলো লগৰ হিচাপে
উম খাই দিলো ভাল লাগে খেলি পেলাই খেলিব পাৰ সময়তটো পাৰ যে খেলিও ধুনীয়া লাগে আকৌ খেলিবলৈ চায়দ লৈও যায় উম
আহ
ক
সেয়াই বোলো কি কিটোনো কম আৰু শুনিছোঁ বোলো এনেই এনে এনে গৰ গাহৈ গাহৈ
হেল্ল'
মানে ত গৰুৰ ফাৰ্ম আছে নে তোন তে এনেকা এনেকা গৰুয়ে নৰ্মেল গৰু আছে
নাই ফাৰ্ম তেনেকে খোলা নাই খুলিম বুলি ভাবিহে আছো
অ ন ফাম কিহৰ কিহৰ আছে আমাৰ গাঁৱৰ ফালতো গাহৰি ফাৰ্ম বহুত আছে না
অ পাৰি আমাৰ এখনৰ দুটাই আমি দু খুলিম বুলি ভাবিলো
অ নাই খেলটো খেলটো এতিয়া বয়স এটা বয়সলৈকেহে থাকিব ত্ৰিছ বছৰ ত্ৰিছ বছৰলৈকে সময়সীমা থাকে এটা খেলৰ তাৰপিছত তো খেলিব নোৱাৰিবি না সেইকাৰণে সুধিছো বোলো
ব্যৱসায় হেৰিত নামিবই লাগিব
অ এতিয়া তোৰ এতিয়া আমি লৰা মানুহ ন জীৱনৰ ঢৌতটো নামিবই লাগিব তেতিয়াহে বোলো কষ্ট কষ্ট কৰিলে হে বুলো ডাঙৰ মানুহ হম
উম
পোৱালি কিবাতাটো কৰি খাবই লাগিব ন
এ তই কি কৰি আছ
মই সেইয়া আৰু চাপৰি ফালে ওলাই আহিছো নদী ফালে
উম
অ অ
এনে কাম কি কৰি আছ
কাম এতিয়া হেই গৰু নিব আহিছো এতিয়া সন্ধিয়া গৰুৱে অলপ পঢ়া শুনা কৰিম
পিছে গৰু এনে খৰচ কেনেকুৱা বাৰু এনে
গৰু আমাৰ এতিয়া লোকেল গৰুহে আছে জাৰ্চিটো নাইয়ে আমাৰ লোকেল গৰু আছে সেইবিলাক লোকেল গৰুবিলাক কিমান আও তোৰ এ এক লিটাৰ দিয়ে দুই লিটাৰ দিয়ে কিছুমানে এনেকে সেনেকে দিয়ে আৰু উম এ তহঁতৰ গৰু গাখীৰ দি আছে
গাখীৰ দি আছো বাৰু ঘৰৰ ওচৰৰ কাবাৰ
উম উম
উম টোক তহত সেইফালে কাবাক লাগিলে কবি
নাই আমাৰ এইফালে দিয়ে আছো বা আমাৰ আমাৰ গাখীৰে দি আছো আমি বেলেগ বাও দিয়া নাই উ উ পিছে আজি বতৰটো বোলো অলপ ডাৱৰীয়া নিচিনা।
আ এইফালে গৰম হে দি আছে
গৰম দি আছে নেকি আমাৰ এইফালে বৰষুণ গোটেই এতিয়াহে অলপ মানে হৈছে আমাৰ ফালে পানী বান বানপানী সোমাই না
উম
অসম অসমতো বানপানী হবই আ
উম পিছে এতিয়া বানপানী অহা হেৰি হৈয়ে গৈছে
বানপানী অহা সময়ে আৰু এইটো আৰু একো নাই প্ৰকৃতি বস্তু হয় নাই আমিতো ক'তনো ৰখাব পাৰিম।। আহিবই অহা বস্তু আহিবই
উম
ইমান নোসোমাই আমাৰ সেই মামাহঁতৰ ঘৰৰফালে বহুত সোমাই।
উ তোমাৰ আজিকালি বন্ধুজন ক'ত থাকে বাৰু
এ বন্ধুজন তাত বাহিৰত থাকে সি চাকৰি পালে যে
অ
পালে যে সেই বাহিৰত থাকে গে
অ
এতিয়া কি মানে একেলগে খেলিছিলো বোলো তাৰ বয়সতটো অকণ বেছি আছিল মোতকৈ সেইকাৰণে পাই গ'ল সি আৰ্মিত হে
তাৰ জইনিং কেতিয়া হ'ল
তাৰ চাকৰিত জইন কৰা। হ'ল দুবছৰ মানেই হ'ল
উম
অ অ বাকী এতিয়া তুমি কি কৰি আছা
এতিয়া ফাৰ্ম এখন আছে ফাৰ্মকে চলাই আছে। এতিয়া এনেই ঘৰৰ ওচৰত তিনিয়ালিটোত খোজকাঢ়ি আছিলো এপাক
হয় নেকি উম
পিছে কালি হেৰি কৰিলান নাই
কি কালি খেলিব যোৱা নাই কালি চাৰ নাছিলে
অ চাৰ নাছিল নেকি?
আজি যাম বাৰু
উম উম
উম
অ
পিছে হেৰি তুমি এতিয়া কি বুলি কয় প্ৰটিন চটিন এনেকে হেৰি চেৰি কি খোৱা বাৰু
মই এনাৰ্জি দি এনাৰ্জি ডংটো তোমাৰ সে সেনেকে খাওঁ বাদাম খিচমিচ কাজু এনেকে খামও এইবিলাক আৰুনো কি খাম নো উম
কি কি খালে ভাল আৰু এইবিলাক
মোৰনো কিয় আউ আমি দুয়ো আহি যি পাওঁ দালি ভাত খামি না গাৱৰ ল'ৰা-
অ নহয় এনেকে কি কি খালে ভাল হয় মানে।
কি কি খালে ভাল হয় মানে সেয়া খিচমিচ কাজু এইবিলাক খালেই তোমাৰ হৈ যাব। ভাত চাত খাওঁৱেই দে হ'ব তেতিনেহ'লে ন
অ ঠিক আছে হ'ব দিয়া। উম